নমস্কাৰ। আপুনি যে ঘৰত এ চি এটা বিষয়ে কম বুলি কৈছিলে
হয়
এ চি লগালে নেকি?
লগোৱা নাই বাৰু, তুমি তোমালোকৰ আছে নেকি বাৰু?
উম, মই মাজতে এটা লগালো নহয়।
অঁ, কেনে হেৰি
মানে সেইয়া আৰু কোম্পানীলৈ দাম বিলাক।
উম
আপোনাৰ চব কোম্পানীয়ে আছে, ঢেৰ-ঢেৰ আজিকালি নতুন- নতুন ধেৰ কোম্পানী উলাইছে, এইবিলাকক ইমান বিশ্বাস কৰিব নোৱাৰি ন। মই এল জি এ লগাইছো।
অঁ এনে কি ভাল, গম পোৱানে।
মানে সেই আৰু ঘৰৰ কাৰণে আপুনি থ্ৰী ষ্টাৰ এইবিলাক ল'ব পাৰে। আৰু নন ষ্টপ মল চলক কাৰণে আপুনি ফাইভষ্টাৰ এ চি ল'লে হ'ল। কি কৰি মানে ফাইভ ষ্টাৰ এ চি এইটো আপোনাৰ হেৰি, কি কয় গোটেই দিনটো চলি থাকে ন, বিলটো তেতিয়া কমকে টানে আৰু। ঘৰৰ কাৰণে নৰ্মেল থ্ৰী ষ্টাৰ হ'লেই হ'ল মানে ফাইভষ্টাৰ ইমান দৰকাৰ নহয়।
উম মজা লাগি গৈছে গে ন, শুবলে।
এ মজা, সেইটো কাৰণেটো লগাইছো আকৌ।
উম, এদিন মোকো মাতিবা নেকি?
আহিব।
উম।
পিছে কি কৰি আছে এতিয়া আপুনি?
এতিয়া এনেই আছো, তুমি?
মই আছো এনে। কি কৰিব আৰু। কাম কৰিলোঁ দিন টো, এতিয়া আহিছো। সাতটা মানৰ ঘৰ সোমাইছো।
ক'ত কৰিলি গৈছে?
এতিয়া মই টাউনতে কৰিছো আৰু শৰু খোৱা কেইটা।
হম।
প্ৰাইভেট আওঁ।
অ', মই এনেই আছো আৰু বিকাৰ।
কিয় বেকাৰ আছেপ আপুনি?
পোৱাই নাই আৰু কতোতে। দি থৈ আহিছো মাতাই নাই।
এইকেইদিনিয় আপোনাৰ বয়সাও
তাকে চাইছো পোৱা নাই ভগৱানে কি কৰে বুজি পোৱা নাই আৰু।
ভগৱানৰ ওপৰত এই লাভ নাই নিজে বিচাৰিব লাগিব। যুলিয় খানা বহুত কাম আছে।
তুমি চাবাচোন তুমি পোৱা নেকি।
অ', মই পালে চাই দিম দিয়ক।
তোমাক কেইটা পা কেইটালৈকে থাকে?
উম, আপোনাৰ ৰাতিপুৱা চাৰে নটাৰ পৰা সন্ধিয়া সাতটালৈকে।
উম।
মই আপোনাৰ এই মাহেন্দ দাতে কৈ আছো কম্পিউটাৰ।
হে?
মাহেন্দ্ৰ ডিলাৰত কৈ আছো।
অ'।
আপানে সেই ওপৰত সেই বিল চিল এইবিলাকৰ মানে। কম্পিউটাৰ কম্পিউটাৰ ৰিলেটেড।
তাত এনেই কেনেকুৱা তোমাৰ?
ভাল বয়স হলে দাম বাঢ়ি, বাঢ়ি গৈ থাকে।
অহ ', তুমি এনেই মোৰ বাৰু।
নে মোৰ মানে এবছৰ হ'বহে।
অহ ', মোৰ কাৰণে পাতিবাচোন যে কিবা লাগে নেকি লৰা।
আপোনাৰো কম্পিউটাৰ চম্পিওতাৰ কৰি ঠোৱা আছে ন।
আছে বাৰু।
উম', - উম', চাই দিম দিয়ক। আমাৰ তাত তেনেকে ওলাই। থাকে বাৰু পোষ্ট বিলাক।
হয়।
উম',
উম', আপুনি কত গৈছিলে।
মই তাতে আপোনাৰ। মই এই আই টি আই কম্পিউটাৰ কৰিলো।
হয়।
তাৰপিছত কপা কচটো কৈছিলো।
উম',
সেইটো দ সোমাই আনিলো এতিয়া সেই চাৰ্টিফিকেট লৈ।
অহ ', ময়ো এ ডি এছ চিটো কৰা আছিল বাৰু।
উম ', মইও আপোনাৰ য'ত ত'ত এপ্লাই কৰি থৈছো বা বেলেগ পালে গৈছিল যাম। ইয়াত মানে অলপ কম দাম। থটো।
অহ ', সেইটোৱে আৰু কি কৰিবা আৰু চলিবতো লাগিবই ন।
সেইটোয়ে চলিবৰ কাৰণে এতিয়া লোৱা মানুহ যে নিজৰ খৰচ উলিয়াইছে।
উম', মোৰো এতিয়া ঘৰৰ মানুহৰ পৰাই খাই থাকিব লগা আছে কামো পোৱা নাই। হেল্ল',